অ' হেল্ল'?
অঁ ইমান ফোন কৰি আছোঁ?
নেটৱৰ্ক প্ৰব্লেম অ' ফোনটো সোমোৱা নাই ইয়াত অ'।
অ' এতিয়া সোমাইছে।
এতিয়া সোমাইছ অ' এতিয়া শুনা পাইছো।
অ' ইমান ফোন কৰি আছো ফোনটো ৰিং নহয় আৰু কাট খাই কাট ই গুচি যায়।
অ' তাকেহে দিনটো দে অ' ভালেই, তোমালোকৰ?
আছোঁ আৰু।
অ' মই চাহ একাপ খাই উঠিছোঁ।
অহ' চাহ খালা, চাহ খালা।
খালোঁ খালোঁ, তুমি? খালোঁ খালোঁ, তুমি?
মই এইয়া মই খালোঁ।
অ' অ' মই এই গাটো অকণ বেয়া আছিলে। তাৰপিছত তোমাৰ দিনতো অকণ চাহ খোৱা নাছিলোঁ আৰু বোলো এতিয়া সন্ধিয়া চাহ কাপ নাখালে ভালে নালাগে নহয় তোমাৰ।
উম, উম, হয় বাৰু তাৰপিছত ত এতিয়া গাওঁ গাওঁ খন আছে নে নাই?
গা এই অকনমান পেট চলা হৈছিলে, এতিয়া ভাল পাইছোঁ অকণমান অ'।
অ' অ'
বাকী তোমালোকৰ ঘৰত ভাল নহয় অ' মইয়ো এ। তোমাৰ ভাইটিয়েৰ কিবা সুবিধা চুবিধাকে চাই আছিলে। কি চাই থকা দেখি পেলাই বো মই কেক কবিতা কিতাপ এনেই চাই আছিলোঁ তোমাৰ।
কিবা নেকি উম, বজাৰ ফালে ওলাইছে নেকি?
কবিতাৰ বিষয়তো বৰ ভাল লাগে অ'
ভাল লাগে অ' মোৰো ভাল লাগে নহয়, কবিতা এনে লিখা নাই?
কবিতা এ তোমাৰ বহুত দিনৰ আগতে স্কুল পঢ়ি আগতে লিখা এতিয়া এতিয়া লোকৰবোৰ পঢ়োহে লিখা তেনেকে হোৱা নাই।
অ' অহ' মই মানে আগতে লিখিছিলোঁ বাৰু দেই তাৰ পাছত এতিয়া এইবোৰ কৰি থাকিবলৈ নহয় সময়ে নিমিলে দেখোনো।
সময়ে নিমিলে হয়।
এহেত
কবিতাৰ বিষয়টো কিন্তু বৰ ভাল লাগে আকৌ উম।
অসমীয়া সাহিত্যৰ এইটো কবিতা এটা বিশেষ স্থান আছে।
অ' হয় কবিতাৰ। মানুহৰ মানে সেই আই কবিতাই মানুহৰ অনুভূতিও কল্পনা বা প্ৰকৃতি দেশপ্ৰেম। সকলোকে জগাই দিলে। সেইটো সুন্দৰ ভাৱে প্ৰকাশ কৰে আৰু সকলোবোৰ। নিজৰ মনৰ কিছু মানে কিছুমান কথা কাৰোবাক ক'ব নোৱাৰিলেও কবিতাৰ জৰিয়তে কবিয়ে।
ক'ব পাৰি উম, উম। বা প্ৰকৃতি হওঁক বা দেশ প্ৰেমৰে হওঁক বা সমাজৰে কিবা কথা হওঁক। প্ৰেমৰে তোমাৰ ধৰক কিবা কথা হওঁক আৰু বিভিন্ন বিভি বিভিন্ন দিশৰ কথা তোমাৰ মানে সুন্দৰ ভাষাত মানে তোমাৰ সেই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি।
উম, উম, হয় আকৌ সেইয়া মানে কবিত এতিয়া কবিতা তোমাৰ এনেকে সাহিত্য ৰূপ য'ত মানে তোমাৰ। লয় হওঁক চন্দ তোমাৰ শব্দৰ সৌন্দৰ্য অলং কাৰৰ সহায়ত হয় মানে অনুভূতিবোৰ প্ৰকাশ হয় চিন্তা শিল্পত ভাৱে প্ৰকাশ কৰে মানে তোমাৰ কম শব্দত মানে অ' তোমাৰ এনেকুৱা হওঁক। কম শব্দত মানে এটা ডাঙৰ মনৰ ভাৱ প্ৰকাশ কৰে।
হয়, হয়।
এনেও তোমাৰ অসমীয়া কবিতাবোৰ ইতিহাসত মানে বহু পুৰণি নহয় জানো? আগৰপৰাই তোমাৰ কবিতা মানুহে লিখে ধৰা।
ভাল পাই অ'। সকলোৱে কবিতা লিখি ভালো পায়, আমিবো লিখি মানে ভাল পাওঁ কিন্তু ইমান বেছিকে তেনেকে লিখাত নহয় বাৰু।
নহয় অ'। হয় হয়। ইনেও তোমাৰ মা মধ্য যুগত এইবিলাক বৈষ্ণৱ সাহিত্যৰ জৰিয়তে উ, মানে বিভিন্ন কবিতাৰ বিকাশ হৈছিল নহয় জানো?
হয় হয় অ'। এতিয়া এয়া পিছলৈ তোমাৰ অ' আধুনিক যুগতো বহুত কবিয়ে নোত নতুন ধাৰা, নতুন চিন্তা হওক, নতুন বিষয় বস্তু সংযোজন ঘটাইছে।
অ' হয় হয়।
সেইকাৰণেতো এতিয়া অসমীয়া কবিতাবোৰ অধিক মানে সমৃদ্ধ হৈ উঠিছে।
হয় হয়। এ, কিছুমান মানে অসমীয়া ভাষাৰ কিছুমান
কাৰ কবিতা ভাল লাগে বাৰু?
এ, তেনেকে তোমাৰ ধৰা হেমচন্দ্ৰ গোস্বামী বা লক্ষ্মীনাথ বেজবৰুৱাই হওক
অম্বিকাগিৰি ৰাইচৌধুৰীয়ে হওক জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা আকৌ তোমাৰ নীলমণি ফুকন আছে। এ, মোৰ সকলোৰে কবিতা, হীৰেণ ভট্টাচাৰ্যৰ কবিতাও ভাল লাগে বিশেষ বা তোমাৰ ন
মইও ভাল পাও কিন্তু মইও ভাল পাওঁ, নৱকান্ত বৰুৱাই হওক সি নলিনীবালা দেৱী হওক, তোমাৰ নলিনীবালা দেৱীৰ জয়মতী কি জয়মতীহে আছে, কি আছিলে দেই এ, জয়মতী নহয়, পাই মই কি নাম কৈ দিলোঁ আৰু নলীনিবালাক দেৱীয়ে এতিয়া এতিয়া কবিতা আছিলে যে দেশক লৈ ৰচনা কৰিছিলে তাই তেওঁ।
অ', অ', অ' ময়ো পাহৰিছো হয়, নলিনীৱালাৰ ক দেৱীৰ কবিতাটো ভাল লাগে হয় অ'।
উম।
তাকেহে। মোৰ হীৰেণ ভট্টাচাৰ্যৰ কবিতাও খুব ভাল লাগে দেই। তেওঁ মানে কবিতাখিনি মোক কিবা এটা ভাল লাগে।
উম, এনেকুৱা মানে তেওঁৰ কবিতা, তোমাৰ গভীৰ অনুভূতি বা মানৱতা আৰু জীৱনৰ মানে বাস্তৱ ছবিখন প্ৰতিফলিত কৰে তেওঁৰ কবিতাবোৰে, সকলোৰে কৰে কিন্তু তেওঁৰ কবিতাত বেছি দেখা যায় মানে।
উম, তোমাৰ এনেও তোমাৰ কবিতা পঢ়িলে তোমাৰ লাভ কি হব পাৰে বাৰু?
কিন্ত কবিতা পঢ়িলে তোমাৰ কি হয়, ভাষাৰ সৌন্দৰ্যটো উপলব্ধি দি কৰিব পাৰি মানে আমাৰ নিজৰ নিজৰ ভাষাৰ কবিতাৰ জৰিয়তে কিমান ভাল লাগে ন' শব্দবোৰ? এনেও তোমাৰ কথা কথা কওঁতেতো শব্দ ভাল লাগে কিন্তু এটা কবিতা লিখোতেনে বা পঢ়োতেনে তাৰ শব্দবোৰ ইমান ভাল লাগে ইমান গভীৰ। অ' মিলি যায়। টাইমিলি যায়।
এনেও তোমাৰ শব্দ ভাণ্ডাৰৰ সমৃদ্ধি হয় ন'। কল্পনা শক্তি বৃদ্ধি পায়, অনুভূতি প্ৰকাশ পায়, ক্ষমতা বাঢ়ে।
এটা কবিতা লিখোতেনে মানুহে কিমান কল্পনা কৰিব লাগে, কল্পনা কৰি কৰি তাত কিমান কি সেইটো, কবিতাৰ মূল বিষয়বস্তু তাত অলংকাৰ প্ৰয়োগ আকৌ চন্দ লয়। সেইসমূই বিষয় বস্তু আৰু মেইন।
উম, তাৰপা তোমাৰ সাহিত্যৰ প্ৰতি মানে আগ্ৰহটো বাঢ়ি যায় ন'। কবিতাটো পঢ়ি দিয়াৰ লগে লগে আৰু এটা কবিতা মানে তোমাৰ আ, পঢ়িলে মানে এ, আৰু এটা কবিতা পোৱা হ'লে পঢ়িবলে তেনেকুৱা আৰু আহি যায়, এনেও তুমাৰ কবিতা খুব ভাল লাগে, মানে কি হয় তেওঁলোক মানে কবিতাত যি আ-অলংকাৰ থাকে নহ, তোমাৰ মানে মনৰ গভীৰত মানে সোমাই যোৱা নিচিনা লাগে।
সোমাই যোৱা নিচিনা লাগে, উম মিলিও যায়। কিছুমান কবিতা নিচনা নিজৰ জীৱনৰ লগত মিলি যায়, মানে নিজ লিখিব নোৱাৰিলেও, বেলেগৰ লিখাবোৰ পঢ়ি পেলাই উম, সেইটোয়ে এইটো কবিতা বুলি ক'লে চব কঠিন এনে মানুহে শুনে শুনিবলৈ ভাল লাগে, কিন্তু এটা লিখোতে কবিতা লিখোতেটো কঠিন এটাও তাত এ মানে কঠিনতাও আছে এটা কবিতা লিখোৱা, সকলো কবিতাই কঠিন নহয় কিন্তু কিছুমান কবিতাত মানে গভীৰ দাৰ্শনিক ভাৱ থাকে মানে তাত, প্ৰতিক বা দাৰ্শনিক ভাৱ থাকে সেই মনো যোগেৰে পঢ়িব লাগে, মানে সেই মনোযোগ দি পঢ়িলেহে কবিতাটোৰ ভিতৰৰ কথা খিনি মানে বুজি পায়, এনেই গাই গাই পঢ়িলে সেই কবিতাটো কঠিন দৰে নালাগে। তুমি যদি এটা কবিতা মনোযোগেৰে লাইন বাই লাইন ধুনীয়াকে পঢ়া, মনত উ তেতিয়া তোমাৰ এনেকুৱা লাগিব, ইমান মানে হেৰি গভীৰভাৱে শব্দ সোমাই আছে তাত।
উম, হয়। এনেও তোমাৰ কবিতা তোমাৰ ধৰা, এতিয়া বিদ্যয়ালয়ত অনুষ্ঠিত কবি কবি মানে কবিতা আবৃতি প্ৰতিযোগী অ', প্ৰতিযোগিতা বিলাকতো ইয়াৰ লাভ মানে হ'ব পাৰে। কাৰণ ধুনীয়াকে মানে কবিতাটো আব-আবৃতি তেওঁ, কাৰণ তেওঁৰ এটা চিলেকশ্যন পৰ্যায়ত থাকে হয় নহ। কোনে কবিতাটো ধুনীয়াকে ধৰা, তোমাৰ আবৃত্তি কৰিব। পাৰে মানে, তাৰ ফলত শিক্ষাৰ্থী সমূহৰ মানে আত্মবিশ্বাস, মই মই ধুনীয়াকে কৰিলে ধৰা মই ফাৰ্ষ্ট যাম বা তুমি কৰিলে মনতে তোমাৰ নিজৰ আত্মবিশ্বাস এটা আছে নাই, বা মই এনেকে কাম অ' হয়।
হয়, কবিতাটো গাওঁতেটো উচ্চাৰণ ভুল কৰি গাব নালাগে, সেই কবিতা গাওঁতে যেনেকে উচ্চাৰণ শুদ্ধ কৰিছে, পিছত তাৰ তেওঁলোকে মানে এটা গল্প হওক বা এটা মানে এটা লেচন বহুদিনেও সেই উচ্চাৰণ খিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰে। বা স্মৃতি শক্তিও উন্নত হয়, এটা কবিতা আবৃত্তিত তোমাৰ মুখস্থ কৰিবই লাগিব কবিতাটো।
হয়, হয়, আৰু তোমাৰ সাহিত্য মানে সাহিত হয় সাহিত্যৰ প্ৰতিও তোমাৰ আগ্ৰহটো বাঢ়ি যায় নহ, লগতে মঞ্চত তোমাৰ কথা কোৱা সাহসো বাঢ়ি যায়। কবিতা এটা প কবিতা এটা তোমাৰ ধৰা, এতিয়া আবৃত্তি কৰাৰ লগতে কিমান স্পষ্ট আৰু কিমান সুন্দৰ ভাৱে
অ', তুন আৰু সকালি আজি আজি কালি মানে কিছুমানে প্ৰায়ে এনেই জানে, কিন্তু মঞ্চত উঠিবলৈ বহুত ভয় কৰে। কি বা হ'ব, কি ন সৰু পৰাই যদি এনেকুৱা কবিতা আবৃত্তি হওঁক পাও নাও, প্ৰথম পুৰস্কাৰ পাব লাগিব বুলিটো তাত কোনো কথা নাই। কিন্তু মানে অ', যাব লাগে একদম সৰুৰ পৰাই যাব লাগে, পাৰিলে তোমাক দুই তিনি বছৰ বয়সৰ পৰাই ষ্টেজত উঠিব লাগে।
তেওঁ মানে তোমাৰ পুৰস্কাৰটো নপ-নাপালেও মানে সেই যে উঠিছে, সেই অভিজ্ঞতাটো মানুহৰ থাকিব লাগে কিন্তু।
এনেই উঠিব লাগে। দুই তিনি বছৰ ল'ৰা-ছোৱালীনো কি তো মানে জানিব মানে, কি সেইবোৰৰ বিষয়ে কিন্তু এনেই উঠি সিহঁতক কিবা এটা গাবলৈ দিব লাগে।
হয়, হয়। আজি যুৱ প্ৰজন্মই জানো অসমীয়া কবিতা পঢ়ে?
নিশ্চয় পঢ়ে, পঢ়ে-পঢ়ে যদিও মানে সামা মাধ্যমত সময় বেছি কটাই, তথাপিও বহু যুৱক যুৱতীয়ে কবিতা পঢ়ে লি লিখে আৰু অনলাইনতো ভাগ বতৰা কৰে নহয়, তোমাৰ এতিয়া কবিতাৰ আহ সাহিত সাহিত্যৰ প্ৰতি আগ্ৰহ সাজু আছে গম পোৱা নাই, তুমি ফেচবুকতে চাব পাৰা ফেচবুক পেজত মানে কিছুমান এনেকুৱা পেজো আছে নহয়, যেনে কোবা। তেনেকে কবিতাৰো বহুতখিনি এ পেজ আছে। সেইবোৰত ইমান ধুনীয়া ধুনীয়াকে কবিতাবোৰ লিখে, মইতো পঢ়ো বাৰু। কিন্তু ইমান তেনেকে লিখি নিলিখো কিন্তু পঢ়ো দেই।
অ' মইয়ো পঢ়ো, ধৰা তোমাৰ এই কবি এতিয়া ফেচবুক পেজত কিছুমান তোমাৰ ধৰা ইমান ধুনীয়াকে দিয়া থাকে ন, কিছুমান ধৰা এতিয়া কবিতা বুলিও মানে এটা গ্ৰুপ আৰু কবিতা আছো গল্প, উপন্যাস, নাট তেনেকে মানে তোমাৰ এনেকে দি থাকে, খণ্ড খণ্ডকেও' দিয়ে। তোমাৰ বা কবিতা বাৰু একে শাৰীতে মানে এ এটাই দিয়ে। কিন্তু কিছুমান ধৰা চুটি গল্প টুটি গল্প বিলাক ধৰা তোমাৰ এনেকে খণ্ডকে দিয়ে। উপন্যাসবিলাক খণ্ডকে দি এটা কাহিনী দিয়ে।
উম সেইটোৱে।
এনেও তোমাৰ কবিতা মানে কবিত অসমীয়া কবিতাৰ মাজত বিশেষকে প্ৰকৃতি বা মাতৃভূমি প্ৰেম মানৱতা বা স্বাধীনতাই হওঁক সুখ দুখেই হওঁক বা কৃষক কৃষকৰ জীৱনক লৈয়ে হওঁক তোমাৰ এ আমি ক্লাছ অ' ইলেভেন নে টুৱেল্ভ যে পাইছিলো পাহৰিলো দেই কি আছিলে। পাহৰি থাকিলো নহয়, কৃষকক লৈলে লিখা কবিতা এটা আছিলে ইমান ইমান মানে ভাল লাগে নহয়, কবিতাটো পঢ়ি মই পাহৰিছোঁ।
সেয়া সকলোৱে প্ৰকাশ পায় তাত মানে, সেইকাৰণে মানে কবিতা অধিক সংগীত ধৰ্মী আৰু আৱেগময় মানে, কবিতাত বহুত আৱেগ বেগ জৰিত হৈ থাকে, কিছুমান কবিতা পঢ়িলে চক কুপানী ওলাই যায় মানে ইমানেই আৱেগ ভৰা তাত, হাস্যৰসৰো থাকে কিছুমান কবিতা। এতিয়া লঘোণ কবিতাটো আছিলে যে বা তুমি এতিয়া সুখ সুখ কবিতাটো সুখ সুখ বুলি মানুহ বলিয়ান নেদেখে সুখৰ মুখ এনেকে সেই গানটো কবিতাটো
কবিতাটো অ'।
উম'।
হয়। খুব খুব ভাল লাগে অ' আগৰ কবিতাবোৰ, মানে এ আজিকালি কিতাপ বোৰ অকমান সলনি কৰিলে নেকি? চেপ্টাৰবিলাক।
অ', সলনি কৰিলে, কিন্তু আগৰ সেই কবিতা অ', আগৰ সেই কবিতা বোৰ এতিয়া নাই বুলিয়ে ক'ব পাৰে।
হয়।
সেইটো আমি মানে নতুন প্ৰজন্মক যদি আমি কবিতাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰো বা উম তেতিয়া আমি এনেকুৱা কৰিব লাগিব, যে বিদ্যয়ালয়ত কবিতা পঢ়া আবৃত্তি প্ৰতিযোগিতা বা সাহিত্য সভা অনুষ্ঠিত কৰা অ' কবিৰ জন্মদিন পালনবোৰ অ'
অ', বা জন্মদিন পালন কৰিলেও তোমাৰ কবি কবি হয়। কবিৰ জন্মদিন পালন কৰিলেও তোমাৰ কবিতা ধুনীয়াকে গাব পাৰে হয় নহয়? তেওঁ তেওঁ যাৰ ধৰা কবিৰ জন্মদিনতটো পৰিয়ে থাকে তোমাৰ তেনেকে তেওঁৰ জন্মদিনত যদি তেওঁৰ বিষয়ে দুআষাৰ কোৱা বা কবিতা আবৃত্তি কৰিবলৈ দিয়া হয়। তেতিয়াও কিমান সাহিত্যৰ প্ৰতি মানে আগ্ৰহ হ'ব ল'ৰা ছোৱালীৰ।
উম সেইটোৱেটো, সেই আহে কাৰণে তুমিও মানে এতিয়া নিয়মীয়াত ভাৱে কবিতা পঢ়িবলৈ লোৱা। কবিতা পঢ়িলে মনবোৰ বহুত ভাল হৈ থাকে, মইতো পঢ়োৱেই বাৰু।
হয়। ভাল লাগিলে দেই আজি তোমাৰ কবিতাৰ ওপৰত কথাটো উলিয়াই পেলাই খুব ভাল লাগিলে।
এ তুমি উলিয়ালা কাৰণে মইখিনি কব পাৰি কবলৈ মানে মই সুবিধা পালো।
হয় হয়, খুব ভাল লাগে, এনেকে কেতিয়াবা ধৰা, এনেকে ফোন চোন কৰি পেলাই ধৰা এটা, মানে এটা ধৰা বিষয়ৰ ওপৰত এতিয়া আমি